হেল্ল',
মাতটো আহা নাই
শুনিছো।
নাই-নাই তোৰ মাততো বহুত সৰুকে আহিছে।
কিয় বা।
অ, অলপ ওচৰৰ আন নহলে মে বি ইয়েৰফোন লৈ আছ যদি ইয়েৰফোন টো খুলি দে
নাই লোৱা।
অহ, আৰু এবাৰ কচোন অলপ জোৰছে ক'। অ-অ, এতিয়া শুনিছো কি কৰি আছ?
আছোৱে এনে, তই?
আছো - আছো এই কিবা এখন পঢ়ি আছিলো ৰ।
অ, বাটচাম।
উম,
বাকী তোৰ এই মেজৰ কিহত আছিলে?
মোৰ চাইকল'জি।
অ'।
মানসিক বিজ্ঞান যে তাকে।
ভাল লাগিল পিছে চাইকল'জি পঢ়ি।
বেয়া নহয় ভালে হয়, মানুহৰ বিষয় জানিবলে ভাল মানে। ন, মানসিক বিজ্ঞান বুলি কয়ে যিহেতুটো সেইটো আৰু এনেকুৱা নহয় যে আৰু আমি তোৰ মনত কি চলি আছে জান জানিব পাৰো আৰু তোৰ চকুত চাই বুজিছ ন' সেনেকুৱা নহয় আৰু কিন্তু এনে কৰি ধৰি ভালে লাগিছে ই-ইণ্টাৰেষ্টৰ কথা হয় ইণ্টাৰেষ্টটো থাকিলে আৰু যিয়ে নপঢ়ো কিয় ভালতো লাগিবই এ।
উম, উম, উম, বুজিছো।
উম।
এনে ইয়াৰ পিছত কি কৰিবি, মানে এতিয়াতো থাৰ্ড ইয়াৰ হ'ল ন আমাৰ ফৰ্থ ইয়াৰ কৰিবি জানো?
নাই নাই মই ফৰ্থ ইয়েৰ নকৰো, মই থাৰ্ড থ্ৰী ইয়াৰ্চে কৰিছো। আ, ইয়াৰ পিছত মাষ্টাৰ্ছ কৰিম বুলি ভাবিছো, এম এছ ছি হৈ যায় হেই টু আচলতে অ, বাহিৰতে কৰিম চাগে বুলি ভাবি আছো।
বাহিৰৰ ক'ত?
এ, ভাবিছোঁ ৰ কেইখনমান কলেজ চাওঁ কি কৰো। অ।
চাইকল'জিৰ ওপৰতে কৰিবি?
অ', অ', মানসিক বিজ্ঞানৰ ওপৰতে কৰিম মানে অ, যিহেতু এইটো ইন-মোৰ ইন্টাৰেষ্ট আছে ন। আৰু মই অলপ জানিব খোজো মানে মানে মোৰ কি হয় এতিয়া আ, তইতো বাৰু তোৰতো আইডিয়া নহ'ব চাগে মানসিক বিজ্ঞানৰ মানে ভাৱ ভাগ ভাগ হৈ যায়, ত' সেই ভাগতে মানে এ, অ, এটা ভাগ পৰে চাইল্ড চাইকল'জি বুলি, অ, বাটচাৰ মানসি মানে হে বিজ্ঞান জোনটো আমি ধৰ ক'ব পাৰি আৰু ত', সেইটোত মানে মোৰ অলপ বিশেষ অহ, মন আছে কৰাৰ। ত' চাও সেইটো কৰিম বুলি ভাবিছো, এতিয়া পিছলে বা কি হয় নাজানো। কিন্তু সেইখিনি কৰিম বুলি ভাবি আছো।
ঠিকেই আছে।
অ, অ।
বাকী আৰু ইয়াৰ পিছত মাষ্টাৰছ কৰি কি কৰিবি?
মাষ্টাৰছ কৰি এতিয়া মাষ্টাৰ্ছটো এহে মাষ্টাৰ্ছটো কৰাৰ পিছত ইমানটো ভাবা নাই বাৰু। কিন্তু চাও কিবা চাত। কৰিৰা কৰিয়ে কৰিম আৰু কেইলে আমাৰতো যিহেদিত উ, অ, চৰকাৰী চাকৰিটো নহয়, মানে আমি চৰকাৰী চাকৰিও কৰিব তু। বাৰু দেই সেনেকুৱাও নহয়, এই কলেজ-কলেজে চলেজে সোমাব লাগিব আৰু। কিন্তু মোৰ মানে অলপ বেলেগ চাইডে যোৱাৰ বেছি মন মনুহে নিজাকে কিবা এটা খুলি পিনে বহাৰ বেছি মন আছে। অ সেইটোত আৰু পইচাও বহুত লাগে ন,
উম উম!
লাগে ন যিমান যি ন হয় কিয় অলপ কিবা এটা হবলে মানুহে জানিবলে এতিয়া ক তোৰ, ডটৰ এটাই যদি নিজৰ ক্লিনিক খোলে ডক্তৰটোকো চবে জানা নহয় ন, এ অলপ সেয়া কৰিব লাগিব প্ৰচাৰিত কৰিব লাগিব তেতিয়াহে জানিব কি অ এইজন ভাল ডক্তৰ আছে বা কিবা, সেনেকুৱাই আৰু এতিয়া খুলিলে প্ৰচাৰিতটো হব লাগিব তাৰপিছত চাও কি হয়।
অনে এনে কেনেকুৱা ধৰণৰ ফিল্ড আছে চাইকলজী পঢ়িলে,
এনেই তোৰ অ
কি কি হ'ব পাৰি সেনেকুৱা,
চা এতিয়া হব পাৰিলো ন তোৰ মানসিক বিজ্ঞানন্তু চবনে আছে হা হয় এতিয়া অ ফুলতো কৰিবৰিব পাৰ পলতো কৰিবৰিব পাৰ পিছলে নাই মানে, স্কুল কলেজ হ'ল আমাৰ দেন তোৰ এই কোম্পানী চোম্পেনী ল থাকে মানে তাৰপিছত তোৰ এয়া কি কয় আৰ্মিটো থাকে অ আনকি খেলাাতো থাকে স্পৰ্টছৰ থাকে মানে বুজিল ন
স্পৰ্টছৰ কেনেকুৱা
এতিয়া স্পৰ্টচত কি হয় কেতিয়াবা কিবা স্পৰ্টচৰ মানুহ এজন কিবা দেশ এখন দেশ এখনৰ কাৰণে যেনিবা খেলিব গ'ল। আৰু দেশখনৰ কাৰণে খেলিব যায় হাৰিলে হা শাৰী পিনে সেই হাৰিলে যে হাৰাটোৰ মানে মানসিকতাৰে বহুত বেয়া সেয়া আৰু মানুহবোৰেও বেয়াকে ক'ব ধৰিলে তেতিয়া মানে এই চ থ তাতে কাউিলাৰ থাকে যোনে মানে সেইটো মানে, হেল্প কৰে আৰু সেই মানুহজনক স্পৰ্টচ পাৰ্চনটোক মানে সেয়া হবলৈ, ত' সেনেকুৱা আৰু শৌসতো থাকে আৰু তাৰে বাহিৰে মইতো ক'লো এ বাচ্ছা এটাতে থাকে চাই সেইটোত আৰু দুটা ভাগ আছে এটা নৰ্মেল, নৰ্মেল মানে তোৰ যিখিনি বাচ্ছাই নিজে কাম কৰিব পাৰে। এতিয়া কাৰো সহায় নোহোৱাকে বেছিক কাম খিনি কৰিব পাৰে সেইখিনি এটা বেলেগ। আৰু যোনটো এটা আমাৰ আমি কওঁ ন ন মানে থাকে ন সেনেকুৱা মানে যাৰ ইডিচি থাকে বা স্কিটছ অফ ইণ্ডিয়া হৈ গ'ল। বা সেনেকুৱা ধৰণৰ বেমাৰৰ বেমাৰ বুলি নকওঁ বাৰু কিন্তু এ এনেকুৱা ধৰণৰ বস্তু তাৰ,
বুজিছোঁ।
এনেই এনে তই এনেই তই কি ভাব কি মানসিক বিজ্ঞান হয় কি?
মইতো ভাবো যে এইটো আৰু কিবা মগজুৰ এনেকুৱা কিবা হ'ব আৰু ইমান মানে নলেজটো নাই আৰু মগজুৰ কিবা কিবি কথা। থা ৰহিত বাৰোৰে থাকে চাগে সেনেকুৱা চাগে।
অ বুজিছো এনেই তোৰ মন নাযায় নেকি পঢ়িবলৈ,
মনটো যায় মানে এনেকুৱা কেনেকা, ুৱা হয় কি হয় সেইটো বস্তু অলপ জানিব পাৰিলে ভাল লাগে আৰু মানে বস্তুটো, এনেতো ইমান মানে নাই ন আগতেও পঢ়া নাই বস্তুটো। সেইটো কথা এনে মানে চাইকজিটো অলপ েড নেকি,
এডুকেচন মানে অ এ তোৰ এডুকেচন ৰিলেটেডো কব পাৰ এতিয়া সেইটো এটা ভাগ হৈ যায় মানে সেইটোও আছে। এডকনেল চাইকজি বুলিও আছে মানে তে এটা ভাগ হৈ যায়। এতিয়া আমাৰ যেনে ফিলচফিও আছে ন ফিলচফি টো আন এটা ভাগ ুৱ ভ ভ এয়া আম এ এনেকুৱা পেপাৰ পাইছো যত আমি অ কি কলে মা মাথ বিষয়ে বিষয় পৰিছো ব্ৰেইনৰ বিষয়ে মানে বুজিছ ন ব্ৰেইনত কি কি থাকে সেইবোৰতো বাৰু বিজ্ঞানৰ পিনে হৈ যায় ন বায়লজি যোনটো থাকে ে সেইটোৰ বিনা হৈ যায় সেনেকুৱা আৰু
কিতাপবোৰ কেনেকুৱা।
ভালে হয় মানে এতিয়া বিভিন্ন একচুৱেলি কিতাপ বোৰ লিখা কথাটো মানে সাইকলগিষ্টে লিখে ন ত ' বিভিন্ন ধৰণৰ বি বিভিন্ন থিয়ৰিত ধৰি ল বা এটা থিয়ৰিয়ে তোৰ তিনটা মানে বেলেগ - বেলেগ। দি আছে ত' সেনেকুৱা হৈ যায় এতিয়া কোনখন কলেজে বা কোনখন ডিপাৰ্টমেণ্ট প্ৰফেছৰে মানে ফল্লো কৰে সেইটো সিহতৰ উপৰত ক থা আৰু।
অ, এনে ভালে লাগিছে ন।
হা এনেতটো ভালে হয় এনে তই তইতো নভেল পঢ় চাগে।
অ, অলপ চলপ বাৰু।
অ, তাই নভেলৰ পৰাও বহুত এনেকুৱা কিতাপ আছে যোনবোৰ চাইকলজিৰ ওপৰত ধৰ।
অ - অ, হয় - হয় বাৰু।
তোৰ ইকনমিকসতো ত কৰবাত নহয় কৰবাত লাগে।
তেনেকুৱা লগা নাই কিন্তু এতিয়ালৈ। ইকনমিকসৰ মানে এনেকুৱা আৰু দেশ বিদেশৰ কথাই আৰু।
অ, মানুহখিনিৰ যে ডিমাণ্ডৰ কথা তহতে পঢ় তাতে নালাগে নেকি।
তাতেতো লগা নাই মানে এনেকুৱা।
পুজিছো এনে এনে তটুকুৰ লগ - লগ আছে নে যোন চাইকলজি পঢ়া বা কিবা।
অ, আছে। সিহতোৰে বহুত চাইকলজী এইবিলাক মানে বহুত ভাল পায় আৰু মানে।
অ',
বুজিছো - বুজিছো।
সেই আৰু মানে
ক - ক।
আৰু কম্পনী চ্পন আৰু কেনেকুৱ চ
অ, কোম্পনীত মানে কেনেকুৱা হয় এতিয়া এই কোম্পেনী বুলি নহয় বাৰু যতে কাম কৰ্ম - কৰ্মশালা আছে তাতেই মানে আৰু। বুজিছ ন এতিয়া অকৰ্মশালাবোৰত কি হয় দুজন মানুহৰ মাজত যেনিবা কাজিয়াই হল বা কিবা - কিবা এনেকুৱা এটা তো মানে নালাগিব লগা কথা হয় আৰু এতিয়া এ চাৰিটা পাচটা মানুহ যদি এটা জাগাত কাম কৰি আছে সিহতৰ নিজৰ এটা মন ভাৱ থাকিব ন সেই মনোভাৱ কেইটা ক্লেছ তো হবই। কাজিয়াাতোতো হবই ন এতিয়া অ, আমাৰ দেশতে হয় আমাৰ এইবোৰ বস্তুতে হয় ন আমাৰ আমাৰ লগৰ মাজতে হৈ যায়। কেতিয়াবা ক'ৰবাত খাবলৈ গ'লে। এইটো নাখাও সেইটো নাখানংগ হয় ত এনেকেতো কৰ্মশালাাবোৰতো হয় ত' তাতে মানে এতিয়া মানে এই কাউঞ্চিলৰ বোৰে কাম কৰে যাতে বস্তুবোৰ সিহতে ভালকে পাই ভালকে বস্তুবোৰ ৰিজলভ হওক আৰু যাতে যোন মানুহখিনি কাম কৰি আছে। সিহতে সতক ম - মনোযোগেৰে কামটো কৰক আৰু ঠিক মানে মনোভাৱেৰে কাম খিনি কৰক। সেইটো চাই আৰু।
গম পাইছো।
অ, আৰু হেৰি কি কয়?
তাৰপিছত সেই কি কয়। তোৰ বুকবোৰ কেনেকুৱা মানে। কিতাপবোৰ কেনেকুৱা চাইক'লজিৰ মানে। মানে আমাৰতো এতিয়া ইকনমিক্সত মানে এইবোৰ থাকে ন ইণ্ডিয়ান থাকে একা ইণ্টাৰনেশ্যনেল থাকে
এ সেইটো এতিয়া অ সেইটো ইণ্ডিয়ান বুলি আমাৰ নাথাকে বাৰু কিন্তু আমাৰ সেইয়াৰ ভাগ ভাগটো থাকে যেনেকে তই সুধিলি ন এডুকেশ্যন ত' সেই এডুকেচনেল চাইকজি বুলি থাকিলে যেনিবা, কাউচিলৰ চাইক কাউনচিলিং চাইকলজি বুলি বেলেগ কিতাপ থাকিলে, অঁ চাইল্ড চাইকলজি বুলি বেলেগ কিতাপ থাকিলে সেনেকে বেলেগ বেলেগ ভাগ ভাগ থাকে আৰু যিমান যিমান ফি ফিল্ড আছে ভাগ আছে সেই হিচাপে থাকে। থাকে আৰু কিতাপবোৰ।
আৰু ষ্টেটিষ্টিক্টো কেনেকুৱা তাত থাকে ন?
অ অ ষ্টেটিষ্টিক্টো থাকিবই আমাৰ কিন্তু ষ্টেটিষ্টিক্টো মানে ক্লাছত লাগিলে লাগিলে এনে পিছলে যদি আমি কৰ'বাত কাম কৰিব যাওঁ ষ্টেটিষ্টিক্টো আমি নিজে কৰিব নালাগে মানে সেইটো কাৰণে কিবা কম্পিউটাৰ থাকে মানে কম্পিউটাৰ বা কিবা এ আই আজিকালি থাকে ন সেইবোৰ থাকে মানে। ত' সেই হিচাপে সহজে হৈ যায়, বস্তুবোৰ।
ক্লাছত এনে বুজি পাওঁনে চাইকলজিটো?
পাওঁ পাওঁ ইমান ইমানো টান নাহে ক্লাছ নহয়েই আধা-আধি
পেপাৰো ভাল কাটে মানে, পাৰে নে চবে?
প্ৰায় ঠিকঠাক হয়। উ দে দে পিছত কম। নাই নাই সেনেকুৱা টান নহয়।
দে দে হ'ব।